হেল্লৌ'
অঁ শুনিছানে?
অঁ শুনিছো অঁ কি কৰি আছা?
মই এই ছোৱালী সেই স্কুলৰ পা আনিবলে যাবলে ওলাইছো, তাপা হেই বাহি বাহিৰে- বজাৰ কেইটামান কৰিম।
অ' তুমি যাবা?
মওঁ যাওঁ এযোৰ মানুহজনো যায়।
অঁ অঁ ঠিকে আছে, ছোৱালী ক'ত এডমিচন দিলা?
লৈ পেলাই, হাঁ?
ছোৱালীক ক'ত এডমিশন দিলা?
ছোৱালী নিকেতনত। তাইক সেপিনেদি লৈ পেলাই আমি সেই বজাৰ কৰিবলৈ যাম মানে সেইটো কাৰণে ময়ো যাবলে ওলাইছো।
অঁ অঁ ঠিকেই আছে।
এই ঘৰৰ বস্তু নাইকিয়া হল।
অঁ হয় হয়।
তাপা এই আমি মানে সেইখন দোকানৰ পৰাই বজাৰ কৰোঁ।
অঁ অঁ।
সেইখন অকমান সঁস্তা হয় মানে দাম, অঁ।
অঁ খোৱা বোৱা কৰিলানে নাই?
খোৱা বোৱা হেই নাই কৰা ৰাতিপুৱা জলপান খালো তাপা এতিয়া সেই ভাত বনাইছোহে, তাপিছত আহি- পেলাই খামহি আওঁ।
অঁ ঠিকেই আছে, মও খোৱা নাই মই- চাহেকে খালোঁ তিনিবাৰমান।
অঁ গাখীৰ চাহ খালা চাগে?
অঁ এবাৰ গাখীৰ ছাহ খালো।
গাখীৰ চাহ খালে বৰ বেয়া ভাত খাবলে মন নাযায় অ ৰাতিপুৱাতে।
অঁ আৰু মানে কি হয় ইমান সোনকালে ভাত বিলাক খাবলৈও মন নেয- যায় হেৰি, কি বুলি কয়? ভাতৰ ওচলেই যাবলে মন যায় আৰু গৰম দিলে যে আৰু ভাত খাব মন নেযায়।
এতিয়া গৰম দিনত আৰু ভাত খাবলে মন নেযায়, পানী দিয়া ভাত খাবলে মন যাব।
অঁ পানী দিয়া ভাত তোমাৰ এনেকে গৰৈ মাছৰ পিটিকা ধৰি লোৱা আলুগুটি পিটিকা।
পিটিকা খাৱলি।
উম' খাৰলি আকৌ তোমাৰ কঁঠালৰ গুটি এনেকে পুৰিও পিটিকা কৰি খাই ভাল লাগে নহয়।
খাই ভাল লাগে অঁ, আমি ইয়াত মই আজি দালিত কঠালৰ গুটি দিছোৱেই।
অঁ কঁঠাল আছে নেকি তোমালোক?
কঁঠাল নাই ঘৰত কাষৰ ঘৰত আছিলে, তাৰপৰা কঁঠাল গুটি কেইটামান দিছিলে।
অঁ অঁ।
অঁ আজি সেই দালিত দিছো, আজি বুলো প্ৰথম খাম আও।
অঁ মই মানে কি ক'বা এনেই হেৰি লৰা আমাৰো এজোপা আছে যেনিবা, কিন্তু হেৰি ইমান ভাল নহয় অ'
অ'
এ মানে ল'ৰা ছোৱালীৰ পা ও কেঁচুৱে ধৰা ল'ৰা ছোৱালীৰ পা তেনেক কে মানে ফোন কৰিবলেও নাপাও মই বোলো ল'ৰা লৰাটো শোনে ফোন এটা কৰি খবৰ এটাকে -কে লও চোন কি কৰিছে বহুত দিন হ'ল খবৰ খাতি পোৱা না, ই ল'ৰা শুলে শুলে আও
অঁ ভাত কিহেৰে বনালা?
ভাত মানে মই বনাব নোৱাৰো, মানুহজনে হে বনাই থৈ গৈছে।
অ' অসুবিধা।
অসুবিধা অঁ ভাত বনাই থৈ গৈছে বাৰু খোৱা নাই বাৰু উলিয়াই থৈ গৈছে। আজি চাৰিদিন।
অ' অ' বাকী চিনেমা চাবলে গৈছা নে?
চিনেমা চাবলৈ যোৱা নাই, যাম যাম ভাবিহে আছ
অ' আমিও যোৱা নাই, তাকে কোন দিনা যোৱা হয় জানো পাই।
অঁ, তাকে গ'লে মানে ক'বা আমাকো খবৰটো দিবা চোন।
অ' এই টিকেট পোৱাই নাই, মানে চাই আছে। কোন দিনাখন পাও সেইদিনাখন যাম আও।
অঁ জনাবা জনাবা আমিও যাম।
অঁ ভাল হেনো চাবলে।
অঁ ভাল বুলি চ'বেই কোৱা শুনিছো আও ইমান ভাল বুলি কৈছে নহয়।
আমাৰ ছোৱালীজনীয়ে কালি কিমান আমনি কৰিছে, কালি যায়ে চিনেমা চাবলে যাওঁ।
অঁ তোন আও।
তাপা ফুচুলাই হে ৰাখিছো।
অঁ, উলিয়াবা চোন উলিয়াবা, লগে ভাগে গৈও ভাল লাগে।
তাকে গ'লে মানে মোক আগতীয়াকে জনাবা, মোৰ আকৌ ইয়ালৈ তোমালোকৰ তালৈ যাবলে অকণমান দূৰ হয় নহয়।
অঁ অঁ কটাৰ আগত তোমালে ফোন এটা কৰি ল'ম বাও।
অঁ কৰিবা কৰিবা, মই মানে আগদিনা খনে যাব লাগিব তেতিয়া। আগদিনাখনে গৈ ঘৰতে থাকিম গে ৰাতি।
অঁ অঁ বাকী চ'বৰে ভালেই নহয়?
বাকী ভালে ভালে অঁ তোমালোকৰ বৰতাহঁতৰ খুৰাহঁতৰ ভালেই নহয়?
ভাল ভাল চ'বৰে ভালেই বাও, ল'ৰা সেই স্কুলত দিয়া নাই নহয়?
ল'ৰা স্কুলত দিয়া নাই দিম বুলি ভাবিহে আছো, এই অহা বছৰৰ পৰা দিম আৰু।
অ' মই এই বছৰহে দিছো ছোৱালী।
অঁ ঠিকে আছে ইমান সোনকালে দি কিনো কৰিবা?
অ' এই অংগনবাড়ীলে নি থাকো আগতে এতিয়া আকৌ দিছো এইবছৰ আও
অঁহ ঠিকে আছে দিয়া, লাহে লাহে। ইমান এতিয়াই জুৰ দিব লাগিব বুলি কথা নাই নহয়।
নাই নাই এতিয়া মুঠতে স্কুলখনত হেৰি ভয়তো ভাগক বুলিহে দিছো আৰু যাওঁক আৰু।
অহ তাকেহে আৰু ইমান গৰম যে পৰিছে ও কি কবা আৰু।
অহ বৰ গৰম তাত বৰষুণ দিছিলে নে ৰাতিপুৱা?
বৰষুণ দিছিলে অহ কিন কিনকে দিছিলে তাৰপিছত আকৌ এতিয়া দেখোন ৰ'দটো ওলাইছে।
অহ আমাৰ ইফালেও ইমান বতৰটো বেয়া হৈ আহিছিলে তাৰপৰা বৰষুণ নিদিলে বাৰু।
অহ তাৰপিছত তোমালোকৰ তাতঁ লগাইছিলা বুলি কৈছিলা যে হেৰি কৰিলা নে নাই?
অহ লগাই আছে চাদৰ লগাই থোৱা আছে।
অহ বৰ ছৰ তুলিলা শালত এৰিলা?
শালত এৰিলোঁ অহ আজিহে আহিছোঁ এইকেইদিন বতৰটোৱে বেয়া যে।
অহ আৰু এইটো বতৰত হেৰি নোৱাৰি নহয়।
অহ এইটো বতৰত এই তাতঁৰ কামবোৰ কৰিবলৈ বৰ বেয়া।
অহ আৰু সেৰি ঊল চুল হলেওঁ বেলেগ কথা এই আশি সূতা নোৱাৰি মানে কৰিব।
অহ এনেই সেই কেইখন লগাইছে চাদৰ? মই নাই লগোৱা বাৰু এতিয়া এ এতিয়া মানে তোমাৰ লৰা ছোৱালীকে চাবা নে তাতেঁকে চাবা।
অহ হয় দে ঘৰত অকলে থাকা?
অহ অকলে থাকো যে আকৌ ল'ৰাটোকে চাবলগীয়া হয়।
বৰ দিগদাৰ হয় চাগে?
অহ আৰু আজিকালি তোমাৰ কি কবা মানুহ মানে সৰু ল'ৰা ছোৱালী নিয়া মানুহ ওলাইছে।
ওলাইছে ওলাইছে ওলাইছে ধেৰ মানুহ ওলাইছে
অহ ল'ৰাছো মানে ল'ৰাক সেইকাৰণে মোৰ অকলে এৰি দিবলে ভয় লগা হৈছে।
ভালকেই চাই থাকিবা সেইটো ধুনীয়াকে চাগে দৌৰিব মেলিব পৰা হ'লেই?
অহ দৌৰিবা মানে কি কবা এতিয়া আমাৰ এই কাষৰ মানুহ ঘৰলে তোমাৰ মানে পতক কেনি গুচি গুচি যায় গম পোৱা নে।
এতিয়া সেই মানুহ ধৰাটো বাদেই এই সাপ কিবা কিবি এইবিলাকৰ বৰ ভয় লগা হৈছে দেই।
উম, ' উম', তোমালোকৰ ছোৱালীকো চাবা দেই বাহিৰলৈ ওলাব নিদিবা পাই।
আজি মকৰা এটাও ওলাইছে মানুহক কামুৰিলে গোটেই ব অবস্থা নাইকিয়া হৈ যায় অহ ডাঙৰ একেবাৰে। সেইকেইডাল দীঘল দীঘল
উম। ৰাম আজিকালি সঁচাকে পায় দেশখন মানে কিবা হৈ গৈছেগে আৰু।
তাকে সেও ল'ৰাছোৱালীবোৰ ভয়ে লগা হৈছে আৰু এইবোৰ আজিকালি ল'ৰাছোৱালীয়ে ভয় নকৰে নহয় চব বস্তু ধৰিবলৈহে যায়।
উম উম তাকেহে।
আমাৰ ছোৱালীয়ে বাৰু অকমান ভয় কৰে এইবিলাগ বস্তুলে। এই লৰা মানুহে আকৌ ভয় নকৰে নহয়।
এই আমাৰ ল'ৰাইটো নকবাই একো বস্তুলে ভয় নকৰে গম পোৱা নে।
অহ লৰা মানুহবোৰে ভয় নকৰে আৰু ছোৱালী মানুহৰ নুচুবা বুলি ক'লে অকণমান নুচোৱে কিন্তু লৰা মানুহে ভয় নকৰে যে।
উম চব বস্তু ধৰিবলে যায় তোমাৰ মানে নকবাই আৰু মানে মই তাক অকণো চকু নিদিয়াকে থাকিবই অকল তাক সন্মুখতে ৰাখিবলগীয়া হয় গম পোৱানে।
অহ অহ তোমালোকৰ হেৰি গৰু কিনাৰ কথা আছিলে নহয় কিনিলে নেকি?
আমাৰ গৰু মানে কি কবা তোমাৰ ইয়াত মানে জেগা খিনি ঠেক যে। তোমাৰ তাকে অঁ' বাৰীখন বহুত ঠেক মানে তোমাৰ। তোমাৰ গৰু ছাগলী পুহিবলে অকমান দিগদাৰ হয়, তাকে।
মানুহ ঢেৰ নেকি?
আমাৰ পৰিয়ালত মানুহ ঢেৰ আছে অঁ' মানে সেই মাটি বাৰী- অঁ' মাটি খিনি কম মানে মানুহ ঢেৰ পৰিয়ালৰ ঢেৰ।
অঁ' মানে উমঁ' কম জেগাতে মানে মানুহক-
অঁ' খকে বহিব লগীয়া হৈছে যে। এ যেনে তেনে আছো আৰু মানে।
অঁ' ঘৰটো হ'লগে নহয়।
উমঁ' ঘৰটো মানে তোমাৰ তিং গজালি এনেই সোমাই আছো তেমপৰিকে এনেই মানে প্লাষ্টাৰ কৰা নাই সেইখিনি কৰিবলৈ বাকী আছে আৰু।
অঁ' এই লাহে ধিৰে কৰি থাকা।
তাকেহে অঁ' তাকে এতিয়া আকৌ বাৰি ষাও আহিলে আকৌ মই ঘৰলৈও যাব লাগিব, ঘৰতে অকণমান লাগি দিমগে বুলি ভাবি আছো বাৰু।
অঁ। অঁ' এজন এজন মানুহে কোৱা ইমান ডাঙৰকে ঘৰটো তৰিছা লাহে লাহে কৰি থাকাহত আৰু।
অহ'।
উমঁ।
তাকেহে পায়।
খেতি ঘৰতে কৰা নে?
তাক। খেতি মানে ঘৰতে কৰে উমঁ'।
অঁ' অঁ' তুমিতো যাব নোৱাৰাই ল'ৰা পৰা।
মই যাব নোৱাৰোৱে, ঘৰত হেৰি মা আৰু ঘৰত মা আৰু দেউতাই অকলেহে থাকে তাত।
অঁ।
তাতে মানে সেই মায়ে দেউতাই কিনো কৰিব সেইকাৰণে মইয়ো অকমান লাগিবলৈ যাব লাগিব আৰু।
অঁ' মা কিবা সেয়া হেৰি হৈছে বুলি কোৱা শুনিছিলো।
অঁ' হেৰিয়া হাত কাটিছিলে যে।
অঁ' ভাল পোৱাই নাই চাগে।
উমঁ' ভাল মানে তোমাৰ শুকাইছে কিন্তু মানে তোমাৰ একো কাম কৰিবলৈ জুৰ দিলে তোমাৰ আঙুলিটোৰ পৰা তেজ ওলাই আহে।
তেজ ওলাই আহে। হেৰি কৰিবা এই গোবৰ চোবৰ লগাবলৈ শাক দিবা আকৌ দেই একদম পকি যাব।
তাকে কৈছো মই কিন্তু কি কৰা মানে এতিয়া উমঁ'- তেনেকে কৰিবলৈ মানুহও নাই যে।
অঁ।
মাজতে মই গৈছিলোঁ তিনি ৰাতি মান থাকিলো বাৰু।
অঁ' তুমি হেৰি পালে তুমিয়ে যাবা কেইদিনমান থাকি আহিবা পাই, এই- আঙুলিটো মানে আকৌ গোবৰ চোবৰ লগাই দিলে বেছি হৈ যাবগে।
উমঁ' তাকেহে, মই তাকে মাক কওঁ তই ইমান জোৰ দি নকৰিবিচোন কাম খিনি।
অঁ' মায়ে চাগে আৰু শ, অঁ' শহিব নোৱাৰে আৰু মায়ে কৰে আৰু।
উমঁ' উমঁ'।
মাইকী মানুহক সেইটোৱে দিগদাৰ।
উমঁ। আৰু আমাৰ চাগে গাই গাড়ী মাত শুনিছা চাগে মানে একদম ঘৰটো ৰাস্তা কাষতে লগা যে।
ৰাস্তা কাষতে ন?
অ' একেবাৰে ৰাস্তা কাষতে লগা যে তোমাৰ একেবাৰে মানে ভিতৰত থাকিলেও তোমাৰ গাড়ী, মট মটৰ চাইকেলৰ চব মাত শুনি থাকি।
অ'এতিয়া হেৰি হ'ল নহয় আকৌ সেইফালৰ ৰাস্তাটো পিজ হ'ল যে।
অ'পিছ হল নহয় আৰু সেইয়া কৈছোৱে মানে দেখ অকনমান মাটিতে তোমাৰ তিনটা চাৰিয়াল চাৰিটা পৰিয়াল থাকিব লগীয়া হৈছে যে
অ' আমাৰো ৰাস্তাতো কাষতে নহয় ছোৱালীজনী ওলাই, ওলাই যায়।
অ' সেইকাৰণে মানে অকমান চাবা দেই আজি কালি মানে দেশ কালৰ গতি ইমান ভাল নহয় যে।
অ' এ ৰাস্তাও গাড়ী, মটৰ একদম একেৰাহে চলিয়ে থাকে, চলিয়ে থাকে আও। ৰাতিও যায় বাৰটা, এটা বজাত কেবা ঔ।
তাকেহে দেই মানুহ মানে আজিকালি কি ক'বা আও এই দেখিবা ভাল, এই দেখিবা বেয়া মানুহ আজিকালি।
সঁচাকে-সঁচাকে ঘৰলে কেতিয়া এতিয়া মাটি ৰুব সময়তে যাবা
মাটি ৰুব সময়তহে যাম ভাবি আছো অ'অকণমান মানে দেউতাহঁতক-মাহঁতকো অকণমান লাগি ভাগি দিমগে আও।
অ'দিবই লাগিব অ' ঘৰত মাটি খৰহে নি?
ঘৰত মানে মাটি তোমাৰ আছে আৰু সাত, আঠ বিঘা মান। আকৌ হেৰি মানে দেউতাই কি কয় আধি দিবও নিবিচাৰে যে।
অ'নিবিচাই হয়তোন আও সেইকণ মাটি যদি আধিয়ে দিয়া হয় সমানেতো লৈয়ে যাব।
উম, বাৰু বাকী ঠিক আছে হ'ব দিয়া তুমি যাম বুলি কৈছিলা তোমাৰ দেৰিয়ে হ'ব চাগে যোৱা।
অ'অ'অ'ঠিক আছে হ'ব দিয়া।
উম, উম।
আহ?